হেল্ল'
অহ কক।
ক তই
কি কৰি আছ
উহ এনেই আছো।
অহ খোৱা বোৱা হ'ল।
হল হল।
অহ
তোৰ হ'ল।
উম ভা হল হল ঘৰত ভাল‌ নে।
উম ভালে ভালে
উম উম ফোন কৰিলি ক।
ক খবৰ খাতি লব লাগে ফোন কৰিলোঁ।
অ তোলে মই ফোন কৰা কথা আছিলেই কথা দুটামান পাতিবলৈ আছিলে।
অ অ অ ক উহ।
চাচচ সিদিনা কথা এটা সুধিলো নকলিয়ে।
কি কথা।
সুধিছিলোঁ যে তোৰ জীৱনৰ এতিয়ালৈকে পোৱা বেষ্ট এডভাইচটো কি।
বেষ্ট এডভাইচ।
উম
বেষ্ট এডভাইচ নিজৰ কথা শুনিব লাগে। সদায় নিজৰ মনৰ কথা আৰু। নিজে হেপ্পী হৈ থকা য'ত নিজে হেপ্পী বুলি ভাবো তাতে থাকিব লাগে বেলেগ। মানে ভাবিব নালাগে কথা সেইটো।
হয় এনেকুৱা যদি হয় তোৰ জীৱনত আকৌ এবাৰ নতুনকৈ আৰম্ভ কৰাৰ সুযোগ দিয়া হয়। তেতিয়া মানে তই কি কি সলনি কৰিবি।
মই মানুহক বেছি ভেলো দিয়াতো কমাম।
উম
মই নিজৰ লগত বিজি থাকিম।
উম
বেছি এক্সপেক্ট নকৰোঁ
উম
মানুহৰ পৰা বেছি এক্সপেক্ট নকৰোঁ যিটো মানে। বেছি এক্সপেক্টটেচন ৰাখিলে বেয়া মানুহৰ পৰা মানে।
উম কিন্তু কাৰণটো কিয়।
আউন জীৱনত বহুত কিবা কিবি খেলি মেলি হৈছে মোৰ আৰু। যিখিনি খেলি মেলিৰ পৰা মানে বহুত কথা বুজি পাইছো যে এনেকুৱা কৰিলে এনেকুৱা হয় এনেকুৱা কৰিলে এনেকুৱা হয়। মানুহৰ এটা কথা আছে ন ঠেকি শিকে আৰু দেখি শিকে। টোৱে আৰু মই ঠে ঠেকি পেলাই শিকিছো আৰু।
অ'।
মই ভাবো এই প্ৰশ্নটোৱে মানুহৰ চিন্তাধাৰা জীৱনটোক চোৱাৰ দৃষ্টিভংগী আৰু অভিজ্ঞতাৰ বিষয়ে বহু কথা। কৈ দিব পাৰে।
হম।
উম, তোৰ মতে কোনটো এক্সপিৰিয়েঞ্চ তোক মানে আটাইতকৈ বেছি সলনি কৰিছে?
মোৰ জাষ্ট ৰিচেণ্ট মোৰ এটা বহুত ডাঙৰ মানে মোৰ লগত এটা বহুত ডাঙৰ স্কেম টাইপ হৈ গৈছে। সেইটোৰ পৰা মানে মই বেছি শিকিব পাৰিছো।
তই এনে ভাগ্যক বেছি বিশ্বাস কৰা নে নিজৰ পৰিশ্ৰমক।
দুইটাকে বিশ্বাস কৰো মই নকওঁ যে ভাগ্যকহে বিশ্বাস কৰিব লাগে নিজৰ সেইটো নহয়। পৰিশ্ৰম কৰিলেহে আ পাই সেইটো পাম।
ফলটো পোৱা যায়।
ফলটো পোৱা যায়।
উম।
সেইটোৱে।
সেইটোৱে এজন মানুহৰ মানে কেৰেক্টাৰটো চিনি পাবলৈ তোৰ মতে আটাইতকৈ গুৰুত্বপূৰ্ণ কি চাব লাগিব।
উম। কেৰেক্টাৰটো চাবলৈ হ'লে মানে মানুহজন কেনেক কেৰেক্টাৰ আচল আচলতে কেৰেক্টাৰ মানুহৰ কেৰেক্টাৰ ধৰিবলৈ বহুত টান। আজিকালি মানুহক চিনিব পাবলে বহুত বেছি টান।
সেইটোৱে।
মই সদায় এটা কথা ভাবো আজিকালি মানুহে ভাল পোৱাতকৈ মানে এটেনশ্যনটোক বেছি মূল্য দিয়ে।
উম।
তোৰ মতে মানুহ সলনি হয় নে-নে কেৱল পৰিস্থিতিয়ে তেওঁলোকৰ প্ৰকৃত স্বভাৱটো দেখুৱাই দিয়ে?
হুম -হুম।
তোৰ মতে মানে মানুহ স সলনি হয় নে কেৱল পৰিস্থিতিয় তেওঁলোকৰ আচল স্বভাৱটো দেখুৱাই দিয়ে?
মোৰ সলনি হয়।
উম।
আৰু আ সেয়াই আৰু
আছে
এজন মানুহক চিনি পাবলৈ সময় লাগে নে এটা পৰিস্থিতিয়ে যথেষ্ট তোৰ মতে?
উম
এজন মানুহক চিনি পাবলৈ সময় লাগে নে -নে এটা পৰিস্থিতিয়ে যথেষ্ট?
সময় লাগে।
সময় লাগে হয় বাৰু কথাটো কিন্তু কিছুমান পৰিস্থিতিয়ে মানে মানুহৰ আচল স্বভাৱটো দেখুৱাই প্ৰয়োজন নাই
কি কি
শুনি আছা নে কেতিয়াবা এটা পৰিস্থি তিযে মানুহৰ স্বভাৱটো দেখুৱাই দিয়ে মানে সময়ৰ একো প্ৰয়োজন নাই তেতিয়া এক ছেকেণ্ডত মানুহৰ আচল স্বভাৱটো দেখুৱাই দিব পাৰে
উম
উম
সেয়াই আৰু জীৱন
সেয়াই
আৰু আজিকালি মোবাইল ফোন বিলাক উলাই সেইটো তোৰ মতে ভাল হৈছে নে নে বেয়া হৈছে
হুম
মোবাইল ফোন বোৰ ওলাই আজিকালি তোৰ মতে ভাল হৈছে নে বেয়া হৈছে
এটা দিশৰ পৰা চাবলে গ'লে বহুত বেছি ভাল হৈছে আও এটা দিশৰ পৰা চাবলে গলে বহুত বেছি বেয়া হৈছে মানে এইটোৱে নকওঁ যে ভাল হৈছে বেয়া হৈছে দুইটাই দুইটাৰে হেৰি আছে তাতে যে ভালেই হৈছে বুলি তাত কথা ভালো হৈছে অলপ ফালে আৰু অলপ ফালে বেয়াও হৈছে এটা দিশৰ পৰা ভাল এটা দিশৰ পৰা বেয়া আৰু চব বস্তুতে এটা দিশ ভাল থা কে এটা দিশ বেয়া থাকে আৰু আমি যিটো দিশ ভাল সেইটো দিশত যাব লাগে এনে বেয়া দিশটোলৈ গৈ পেলাই বৰবাদ কৰাতকে মানে ভাল দিশটোলে গৈ পেলাই ভাল হোৱাটো বেছি ভাল আৰু মই সেই বুলি ভাবো
উম হয় বাৰু
তাই কি বুলি ভাব?
ময়ো সেইটো ময়ো সেইটোৱে ভাবো কাৰণ আজিৰ যুগত মোবাইল ফোন নোহোৱাকৈ জীৱনটো কল্পনা কৰাটো টান হয় অসম্ভৱ হৈ পৰিছে
অ
এটা ফালে যদি ফোনে তোৰ কমিউনিকেশ্যন সহজ কৰিছে বা অনলাইন ষ্টাডি ডিজিটেল পেমেণ্ট এইবিলাক যদি সুবি কৰি দিছে আনফালে আকৌ বহুত হেৰি কৰিছে প্ৰব্লেম হৈছে মানুহৰ
উম
যেনেকে তোৰ মানে বহুত কিছুমান মানুহেটো ফোনটোত বহুত এডিক্টেড হৈ যায় টাইম ৱেষ্ট কৰে তাপা চকুৰ প্ৰব্লেম হয় ফোনটোৰ জহতে শুৱাত প্ৰব্লেম হয় পঢ়াৰ ক্ষেত্ৰত প্ৰব্লেম হয় পঢ়াৰ ক্ষেত্ৰত যিমান সুবিধা হৈছো সিমান প্ৰব্লেমো হৈছে আচলতে মানুহে নিজৰ ইউজ কৰাৰ ওপৰত কথা
উম সেইটোৱে ইউজৰ লগত কথা ভালকে ভাল দিশত ইউজ কৰিলে ভাল বেয়া দিশত ইউজ কৰিলে বেয়া
সেইয়াই আৰু আজিকালিতো চব ডিজিটেল দুনিয়া
উম
আকৌ এতিয়া এ আই ওলালে এ আই তোৰ মতে কি আশীৰ্বাদ নে অভিশাপ
এ আই
উম, এয়াই মানে তোৰ চাকৰি তাকৰি কাঢ়ি নিব পাৰে বুলি কিবা সম্ভাৱনা আছে নি?
এ আই চাকৰি কাৰি নিব পৰা সম্ভাৱনাটো মই এ আইৰ বিষয়ে ইমান বেছি পাৰফেক্টলি নাজানো বা জনাও নাই আৰু মানে মই সেইটো ওপৰত ৰিচাৰ্চ একো কৰা নাই বা ভবা নাই কিন্তু এ আইৰ দাৰা, এয়া একেই মই আগতেও ক'লো তোক যে এটা বস্তুৰ ওপৰত, এটা বস্তুৰ বেয়া দিশ শো থাকে আৰু ভাল দিশো থাকে। তই যিটো ভাল দিশ সেইটোৰ ফালে গ'লে তোৰ কাৰণে ভাল আৰু তই য-যিটো বেয়া দিশ সেইটো ফালে গ'লে তোৰ কাৰণে বেয়া। সেইটোয়ে কথা এ আইৰো আৰু ঠিক তেনেদৰে ভাল দিশ এটাও বেয়া দিশ এটাও আছে। ইয়াৰ দ্বাৰা বহুত বেছি বেলেগ ভয়ংকৰ কাৰ্যও হৈ যাব পাৰে। আৰু এ আইৰ দ্বাৰা বহুত বেছি ভাল
মইতো ৰিচেন্টলি এ আইৰ ওপৰত এটা হেৰি কৰিছিলোঁ মানে মই ভালকে ৰিচাৰ্চ কৰিছিলোঁ, এ আইৰ ওপৰত।
মই গম পালোঁ মানে এ আই হৈছে এনেকুৱা এটা প্ৰযুক্তি যিয়ে তোৰ কম্পিউটাৰক বা মেচিন মানুহৰ দৰে চিন্তা কৰা, শিকা বিশ্লেষণ আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতা দিয়ে।
উম।
ত' বৰ্তমান শিক্ষা, স্বাস্থ্য, কৃষি সেইবিলাকত মানে তোৰ পৰিবহন আদি প্ৰায় সকলো ক্ষেত্ৰতে এ আই বৃদ্ধি পাইছে। সুবিধাস সমূহ এনে কোৱা হয় মানে তোৰ এ আই তোৰ কামবিলাক অতি দ্ৰুত আৰু সঠিক ভাৱে সম্পন্ন কৰিব পা এ আইৰ দ্বাৰা যি কাম মানুহে তোৰ মানে ঘণ্টাৰ পিছত ঘণ্টা লগাই কৰে, এয়াই কেইমিনিট মানতে তোৰ কৰি দিব পাৰে।
উম।
সেইটো এটা প্ৰথম ধৰি তাৰপা তই আকৌ যদি ছেকেণ্ড চাবলৈ যাওঁ শিক্ষাৰ ক্ষেত্ৰত এ আইটো চা ছাত্ৰ ছাত্ৰীবিলাকক বহুত সহজে মানে শিকাবলৈ সহায় কৰে।
বিভিন্নবিলাক লাৰ্ণিং এপবিলাক, ট্ৰেঞ্চলেচন আৰু ষ্টাডি টুলচে শিক্ষাক অধিক সহজ কৰি তুলিছে।
উম।
সেইবিলাক তোৰ তেনেকে স্বাস্থ্য সেৱাতো এ এয়াৰ ৰোগ চিনাক্ত কৰা, চিকিৎসাত সহায় কৰা আৰু নতুন ঔষধ গৱেষণাতো মানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
উম।
ত' ব্যৱসায় ক্ষেত্ৰততো এ আইতো উৎপাদন বৃদ্ধি কৰা, সময় ৰাহি কৰা এইবিলাকতো আছেই। আৰু ইয়াৰ উপৰিতো এ আইতো চৌবিশ ঘণ্টা কাম কৰে, মানুহৰ না নহয়, বোলে আৰাম কৰিছে, কিবা কৰিছে।
উম।
আৰু একো ভুল নকৰে মানে ভুল মানে একেটা ভুল বাৰে বাৰে নকৰে। এ আইৰো ভুল হয়, তে-তেনেকে চাবলৈ গলে আকৌ এতিয়া অসুবিধাও বহুত আছে নহয়।
সেইটো অসুবিধা ক'লোৱে যে এটা বস্তুৰ ওপৰত অসুবিধাও আছে সুবিধাও আছে
উ, নহয় নহয় ত তই তই চাকৰিৰ ওপৰত ইমান প্ৰভাৱ নেপেলাই বুলি ক'লি। কিন্তু কি গম পোৱা নাই এ আইয়ে আটাইতকৈ প্ৰভাৱ পেলাইছে চাকৰিৰ ওপৰত। বহু কামতো এতিয়া এয়াই কৰি দিছে, সেইটো কাৰণে মানুহবিলাক তোৰ হেৰি হৈ গৈছে। জবলেছ হৈ গৈছে, চাকৰিবিলাক এ আই খাই দিছে। ইয়াৰ ওপৰত ত ওম মানে অত্যাধিক নিৰ্ভৰশীল হলে মানুহৰ সৃষ্টিশীলতা আৰু নিজে চিন্তা কৰা - ক্ষমতাটো কমি যাব পাৰে।
উম।
আৰু এ আইৰ ওপৰ হেৰি মানে এইবিলাক বেছি হেৰিবিলাক - ফেক ফটো ফেক ভিডিঅ' এইবিলাক উলিয়াব পৰা হৈ গৈছে এ আই এইবিলাকে।
অ।
যিবিলাকেতো সমাজত বহুত ধৰণৰ সমস্যা সৃষ্টি কৰিব পাৰে। আৰু ইয়াৰ উপৰিতো- প্ৰাইভেচি আৰু ডাটা চিকিউৰিটিৰ সমস্যাও আছে কাৰণ এ আই তোৰ - বহু ব্যক্তিগত তথ্য সংগ্ৰহ কৰে।
উম।
মানে এ আইৰো নিজা অনুভূতি বা নৈতিকতা বা বিবেক - একো নায়েই সেয়ে ভুল তথ্য দিলে ভুল সিদ্ধান্ত দিবও পাৰে।
উম।
মোৰ মতে এ আই নিজে ভাল বা বেয়া নহয় ইয়াক কেনেদৰে ব্যৱহাৰ কৰা হয় সেইটোৰ ওপৰত কথা।
উম।
যদি তোৰ ইয়াৰ সঠিক দায়িত্বশীল বা নৈতিক ব্যৱহাৰ - কৰা হয় তেন্তে ই সমাজৰ উন্নতি আৰু মানুহৰ জীৱন অধিক সহজ কৰি তুলিব পাৰে।
উম।
কিন্তু ইয়াৰ আকৌ অপব্যৱহাৰ কৰিলে বহু সমস্যাৰ সৃষ্টি হব নহয়।
উম।
সেইটো কাৰণে এ আইক মানুহৰ বিকল্প হিচাপে নহয় মানে মানুহৰ সহায়ক হিচাপেহে ব্যৱহাৰ কৰিব লাগে। সেইটো কাৰণে এ আই মানে ইউজ কৰিলেও এটা লিমিটত ইউজ কৰিব লাগে।
উম।
এইটো কথা মনত ৰাখিব লাগে এ আই তোৰ যেনেকে তোৰ - সহায় কৰিছে তেনেকে কিন্তু বিপদতো পেলাব পাৰে।
উম।
বাকী খোৱা বোৱা হ'ল?
ওম।
উম, তা পা বতৰ এইয়া দেখিয়েই নহয়!
বতৰ বহুত বেয়া।
আজিকালিতো এটা ডাঙৰ সমস্যা হৈছে বতৰৰ পৰিৱৰ্তন।
উম।
আৰু ইয়াৰ ফলত বহুত প্ৰব্লেম হৈছে নহয় উষ্ণতা বৃদ্ধি পাইছে ঋতু চক্ৰ সলনি হৈছে।
আৰু প্ৰাকৃতিক দুৰ্যোগতো সমস্যা বাঢ়িয়ে গৈছে।
এতিয়া গৰম দিনত ছাল সুস্থ সতেজ কৰি ৰাখিবলৈ মানে তই কি কৰিব লাগিব সেইখিনি মোৰ অলপটো - ক‌ওঁ বুলি ভাবিছো। গৰম দিনত ছাল আৰু - অ স্বাস্থ্যটো মানে সতেজ কৰি ৰাখিবৰ কাৰণে ভালকে পৰিষ্কাৰ হৈ - থাকিব লাগিব। হাই হাইড্ৰেট -
অ হায়ড্ৰেট দিব লাগিব অ অ।
আৰু সূৰ্য্য ৰশ্মিৰ পৰা সুৰক্ষিত কৰাটো অতি - প্ৰয়োজন। সূৰ্য্যৰ ৰশ্মিৰ পৰা সুৰক্ষিত কৰাটো অতি প্ৰয়োজন। সূৰ্য্যৰ তাপ - ঘামৰ ফলত ছাল তেল ছালৰ পৰা সেই তেল আৰু - হাল মইনা আৰু ৰ'দে পুৰা দাগ আদি হব পাৰে। সেইখিনি - কৰিব লাগিব। আৰু লগতে এইখিনি এইখিনি নিজৰ ছালৰ কাৰণে কি খিনি কৰিব লাগিব পৰ্যাপ্ত পাৰে - পৰিমাণে পানী খাব লাগিব শৰীৰ আৰু ছাল হাইড্ৰেট কৰি ৰাখিবলৈ।
খৈ গুৰুত্বপূৰ্ণ।
অঁ।
মানুহে গৰম দিনত পানী খায় কিন্তু আচলতে মানুহে ঠাণ্ডা দিনতো পানী খাব লাগে।
লাগে লাগে শৰীৰ।